হেল্ল' অহ, কি কৰি আছে? মোৰ ভালেই
আহ।
উম।
কি- কি কৰি আছে?
মই এনেই এনে পঢ়িয়ে আছো তুমি?
মইয় এনেই আছিলো আৰু মই মানে নিজৰ মামা ঘৰত আহিছিলো।
আচ্ছা অহ ঠিকে আছে দিয়ক অহ বাকী আপোনাৰ খবৰ -খাতি ভাল?
অহ, মোৰ ভাল, আপোনাৰ খবৰ ভাল?
মোৰো ভালে ভাত খালা?
অহ, ভাততো নাই খোৱা বাৰু মামাৰ ঘৰত আহিছো খাই যাম দেৰিকে।
অহ, ঠিকে আছে দিয়ক আপুনি ভালকে থাকক খালি বাকী আপুনি ভিডিঅ' বনাই আছেনে নে নাই?
আজিকালি ভিডিঅ'টো বনাইছো বাৰু। মানে যেনে- তেনে বনাইছো আৰু।
আচ্ছা -আচ্ছা। ঠিকে আছে দিয়ক তেনে আপোনাৰ আৰু কি কয় এইবিলাক যে, কথাবিলাক হয় যে তোমাৰ ইনফ্লুৱেঞ্চাৰচবিলাক যে, মই ইণ ক চাওঁ মানে হিন্তে ইমান ইন্তৰ ভিডিঅ' বিলাকত ভিউজ আহে আৰু ফলৱাৰ্চ বিলাক ইমান জল্দি গ্ৰৱ হয় মানে এইটো বহুত ভাল কথা এইটো কিন্তু মইও ট্ৰাই কৰিব কৰিছিলো মানে মই ভিডিঅ' এটা এৰিছিলো হা তাত মোৰ ফাৰ্ষ্ট ভিডিঅ'টোত তোমাৰ কিমান দচ কে ভিউজ আহিছিলে আৰু দুই কে লাইকচ আহিছিলে। ঠিকে তাৰপিছত আহ, ছেকেণ্ড ভিডিঅ' টো এৰিছো সেইটোত বাচ পাঁচশটা ভিউজ আহিছে আৰু বিশটা মান লাইক আহিছে কোৱাচোন?
অহ, সেইটোয়ে মানে এতিয়া চব ভডিঅ' ভিউজ নাহে ন'এতিয়া আপোনাৰ এতিয়া আপুনি তোমাৰ কি কয় তোমাৰ তপিকটো আপুনি কি কেনেকে ভিডিঅ'বনাইছে এতিয়া সেইটোও দিপেণ্ড কৰে এতিয়া মানুহ বোৰে আপোনাৰ ভিডিঅ' চাই ভালো পাব। তেতিয়াহে লাইক কৰিব যেতিয়া বেছি লাইক আহিব তেতিয়াহে আপোনাৰ ভিডিঅ'টো বেছি চলিব বেছি ভিউজ আহিব। সেইটোয়ে এতিয়া আপুনি যদি ভালকে ভিডিঅ' বনাইছে ভালকে একদম বহুত ধুনীয়াক বনাইছিলো তেতিয়া আপুনি পাৰিব বাৰু আপোনাৰ তেতিয়া বহুত ভিউজ আহি মিলিয়নত ভিউজ চাব। ইনফ্লুৱেঞ্চাৰটো সেইটোয়ে কথা। কথা আৰু ন' মানে আপুনি কিবা ভাল বস্তু ভিডিঅ' বনাব আপুনি ভালকে দেখাব মানুহে ভাল পাব তেতিয়া মানুহে আপোনাৰ পৰা ইন ইনফ্লুয়েঞ্চ হয়ে বস্তুবোৰ কিনিব, ত সেইটোৱে ইনফ্লুয়েঞ্চাৰৰ কাম আপুনি ভাল বস্তু -ভাল বস্তু দেখাব তেতিয়া সিহঁতে সেইটো বস্তুটোতো চাই যদি কিনে তেতিয়া আপোনাৰো লাভ হ'ব সিহঁতেও ভাল বস্তু এটা কিনিব পাৰিব।
সেইটোৱেতো বাকী আপুনি কিহৰ ভিডিঅ'জ বনাই এনে?
এনেইতো মই মানে এতিয়া মোৰ মানে ইনফ্লুয়েঞ্চৰ যোন- যোনবোৰ হয় ন', সিহতৰ মানে এটা বেলেগ -বেলেগ থাকে, এতিয়া কিছুমানে কাপোৰৰ ভিডিঅ' বনাই কিছুমানে কাপোৰৰ ইনফ্লয়েঞ্চাৰ হয় কিছুমানে খোৱা বস্তুদি ইনফ্লুৱেঞ্চৰ হয়, ৰেষ্টুৰেণ্ট কিবা নতুন ৰেষ্টুৰণ্ট বা নতুন কিবা এটা ডিচ ওলাইছে সেইটো ভিডিঅ' বনাই সেইটো ইনফ্লুৱেঞ্জ হয়, কিছুমানে মেকআপ প্ৰডাক্স মানে নতুন নতুন ব্ৰেণ্ডজৰ মেকপ প্ৰডাক্ট ছোৱালীবোৰে লগাই ন' ফাউণ্ডেছন, কনঞ্চেলাৰ সেইবোৰ আৰু বেলেগ থাকে আৰু মানে কাপোৰো হৈ গ'ল, মেকআপ হৈ গল, স্কিন কেয়াৰ হৈ গ'ল স্কিন কেয়াৰত মানে আপোনাৰ ছানস্ক্ৰীণ মইশ্বৰাইজাৰ সেইবোৰ আহে ন' ত' ইনফ্লুৱেঞ্চাৰ মানে বেলেগ -বেলেগ আৰু আ আপোনাৰ আপোনাৰ যোনটো ভিডিঅ' বনায় সেইটোৱে আৰু আ বস্তু ভাল পায় সেইটোৰ ভিডিঅ' বনাই মানুহে সেইটো বেছি ভাল পায়। সেনেকাই আৰু মইতো বাৰু এতিয়া মোৰ মানে কাপোৰৰ ভিডিঅ' হয় কাপোৰ তাৰপিছত মেকআপ প্ৰডাক্ট। তাৰপাছত খোৱ বোৰো অলপ অলপ। হয় খোৱা বস্তু বোৰ আৰু স্কিন কেয়ৰ হয় মানে এইবোৰে আৰু মোৰ।
আচ্ছা, আচ্ছা, গম পাইছো ঠিকে আছে আপোনাৰ স্কীনকেয়াৰটো কৰি আছে বাৰু, মানুহবিলাকেতো আপো আপোনাৰ যোনটো আপোনাক ব্ৰেণ্ডে দিয়ে ন কলাব্ৰেচণ্টো আপোনাৰো লিংক বিলাক খোজে আৰু মানুহ বিলাকে
অ অ অ মানে সেইটোয়ে। মই যেনেকে ভিডিঅ' বনাও যদি মানুহে সেইটো বস্তুটো ভাল পায় তেতিয়া মানুহে মোৰ পৰা লিংক খোজে তেতিয়া সিহঁতে মোৰ লিংকৰ পৰা বস্তুটো কিনিব। ত ব্ৰেণ্ডৰো বস্তুতটো বেচা যায় তাৰ পিছত মোৰ ফালৰ পৰা মানে মানুহক আনি দিছো ন ব্ৰেন যেও ভাল পায়
অ গম পাইছো।
আপুনিও কৰিব বিচাৰিছে নেকি?
অ মই মানে হেৰিটয়ে আৰু মই মানে এনেই ঘূৰি থাকো ন
অ ত আপুনি অ ত আপুনি ট্ৰেভেল ইন্ঞ্চাৰনিব বনিব পাৰিব আপুনি ঘুৰিব যায় অ ঘূৰিব যায় তেতিয়া আপুনি। ট্ৰেভেলিঙৰ ভিডি'জ ব্লগছ বনাব তেতিয়া মানুহে দেখিব মানুহে নতুন নতুন জেগা গম পাব আপুনি ক'ত ক'ত ঘূৰিছে। মানুহে নাজানা নাজানা জাগাবোৰো গম পাব ন আপোনাৰ ভিডিঅ' চাই ক'ত কি আছে। তে
উ উ।
তেতিয়া আৰু আপুনি যদি ট্ৰেভেলাৰ ইনফ্লেঞ্চাৰ বনিব বিচাৰে তেতিয়া ব্ৰেছবোৰে আপোনাক দিব বাৰু তেনেকা আপুনি। ট্ৰেভেল কৰি থাকে ত' ট্ৰেভেল কৰো এতিয়া কেমেৰা লাগে ন কেমেৰা ভাল ভিডিঅ' বনাব লাগিব আপুনি য'ত গৈছে সেই জাগা। ভালকে দেখাব লাগিব ত সেইটো কাৰণে কেমেৰা ভাল কেমেৰা লাগে তাৰপিছত ষ্টৰেজ ষ্টৰেজ লাগিব ন আপোনাক ত সেইবোৰৰ আপোনাৰ ব্ৰেণ্ডন বোৰে মানে দিব আৰু আপোনাক। দিব। তাৰ পাছত আ কি কয়, মানে ট্ৰেভেলাৰ যোন গাড়ী বোৰ থাকে ন এতিয়া আজিকালি ঘুৰিব যাওঁতে বেচিক বেচিক হয় কি মানুহে মানে ঘূৰিব নাজানে ন কত কেনেকা থাকে এতিয়া সেইটোক ঘূৰাবৰ কাৰণে এটা ট্ৰেভেল এজেঞ্চি বুলি থাকে। ত' আপোনাক সেইটোও আপোন মানুহে আপোনাৰ ভিডিঅ' পৰা দেখাব পাৰিব মানে ব্ৰেণ্ড বোৰে আপোনাক ক'ব পাৰিব কি আপুনি দেখাওক আমাৰ ট্ৰেভেলাৰ এইটো যি জাগাবোৰ সিহঁতে ক'ত ক'ত লৈ যায় এজেঞ্চিবোৰে দেখাব ন। অ ত আপুনিও সেইটো পাৰিব মানে আপোনাক দিব ফ্ৰেণ্ড যে আপোননি যদি ভালকৈ বনায় আপুনি পাব মানে ভিডিঅ'জবোৰৰ কাৰণে আপোনাক দিব ফ্ৰেণ্ডছ বোৰে বেলেগ বেলেগ এতিয়া আপুনিভেল্ বনিলেটো আপুনি ঘূৰি ফুৰি ফুৰিব আপোনাৰ এক ভাল হ'ব আৰু
অ গম পাইছো বাকী এইটোতো এতিয়া যে আপুনি কলে কি এনে তেনেকোৱা হিনটাইপ কেমেৰা প্ৰভাইড কৰিব আৰু ট্ৰেভেলৰ বস্তু বিলাক প্ৰভাৱ কৰিব কিন্তু এতিয়া টো মই ইনফ্লেৰ বনাই নাই ন। কিন্তু এতিয়াতো মই নিজৰ পইচাই কিনিব লাগিব বস্তুবিলাক।
অ এতিয়াটো আপুনি নিযে ইনভেষ্ট কৰিব লাগিব বাৰু যদি আপোনাৰ ভাল মানে বহুত ভাল বনে আপোনাৰ ভিউজ আহে মানুহে আপোনাৰ ভিডিঅ' চাই ভাল পায় তেতিয়া ব্ৰেঞ্চেটো আপোনাক দিব তেতিয়া কিয় কাৰণে মানুহে আপোনাৰ ভিডিঅ' চাই ত ব্ৰে দৰে আপোনাকে দিব কিয় কাৰণে মানুহে আপোনাক চাই। ত' ব্ৰেণ্ডছ বোৰে আপোনাক দিলে তেতিয়া মানুহবোৰে সিহতৰ সিহঁতৰ ব্ৰেণ্ডছ বোৰৰ কথাটো গম পাব আপোনাৰ ভিডিঅ' চাব ব্ৰেঞ্চবোৰৰ কথাও গম পাব ত' সিহঁতৰো ফাইদা হ'ব সিহঁতৰো প্ৰফিট হ'ব
অ গছাকি বাকী মোৰ লৰা এজনো আছে ন মানে লগৰজনে কি কৰে সি মানে গেম গেম খেলে হা। মানে গেম খেলি তোমাৰ এনেকে ভিডিঅ' বিলাক এৰে ইনষ্টাগ্ৰামত তোমাৰ ইনষ্টাগ্ৰামত জানা কিমান ভিউজ আহে। তাৰ মিলিয়ন মিলিয়ন ভিউজ আহে।
অ ত সি মানে এয়া গেমৰ বনিব পাৰে ন সিমানে এটা ইনফ্লুৱেঞ্চ।
অ ফ্ৰাস্টে না তাত মানে এতিয়া তোমাৰ কি কয় কলাব্ৰেশ্বন এটা আহিছিলে হা, যেনেকে ভাবিলোৱা এনেকে গেম খেলে ন গেম খেলিলে ফোনটো গৰম হৈ যায়। ন চ' তাৰ এনেকুৱা আহিছিলে ভিডিঅ' আ কলেব্ৰচন এটা কি আপোনাক ব্ৰেণ্ড এটাই কলাৰচন দিছিলে কি তাক এটা এই যে ফোন কলাৰ বিলাক যে হয় মানে গেম খেলিলে পিছত এটা বস্তু এটা লগাব পাৰে যি ফোনটো গৰম নুহুবলৈ বেছি অ অ হাৰি টো তাৰ কলপ বেচি ন আহিছিলে আৰু সেইটো মানে ভাল বস্তু মই এনেই কিনিব গ'লে থি টু ফ'ৰ থাউজেনড লাগিব তিনি চাৰি হাজাৰ এনেই তাক ফ্ৰীতে দি আছিলে। কি এইটো আপোনাৰ আপোনি ভিডিঅ'বনাওক এইটো প্ৰমোত কৰক। ঠিক আছে তেতিয়া বেলেগে কিনিব পাৰিব চও আপোনাক সিটোৰ আমিও ফিৰিকে দি দিম
অ আপুনিও পাৰিব এইটো কৰিব আপুনি যদি কৰে ন। আপোনাৰ ফ্ৰেণ্ডে কৰিলে নে নাই?
মোৰ ফ্ৰেণ্ডে কৰিলে বাৰু সি উ মানে বস্তুটো পাই আছিল যদি সি কৰিলে বাৰু সিটো টা ডাঙৰ ইনফ্লুৱেঞ্চাৰ বনিব পাৰিব আৰু কিন্তু মইতো এতিয়া ইনফ্লেবেঞ্চ ন মই বছ এনেই সৰু মৰু কন্টেন্ট বনাও এতিয়াতো মোক বহুত টাইম লাগিব ন। যেনেক মোক ব্ৰেণ্ডে
অ অ আপোনাৰ যদি ভাল ভিডিঅ' বনাই তেয়া আপোনাৰ ভিউজ আহিব তো আপোনাৰ যদি জল্দি ভিউছ আহে তেতিয়া আপুনি জল্দি ইনফ্লুৱেঞ্চ বনি যাব পাৰিব দেখোন আপুনি এতিয়া মানে ভাল ভিউ ভিডিঅ' বনাব তেতিয়া মানুহে চাই ভাল পাব। এতিয়া আপোনাক যেতিয়া চাব তেতিয়াতো মানুহে আপোনাৰ মানে ভালকে ৰেঞ্চপন কৰিব তেতিয়াটো আপুনি পাই যাব। আপোনাৰ তেতিয়া ব্ৰেঞ্চবোৰে দিব আপোনাক কম থাকিলে দিব যদি কণ্টেন টো ভাল থাকে
সেইটোয়ে সেইটো বাকি তুমি তোমাৰোটো এতিয়া তুমিতো ইনফ্লুৱেঞ্চাৰ বনিয়ে গলা ন ক'ব গ'লে
ক'ব গ'লে মানে অঁ অলম'ষ্ট আৰু মানে ব্ৰেণ্ডছবোৰে দিয়ে বস্তু দিয়ে তেতিয়া মই সেইটো ভিডিঅ' বনাও তেতিয়া মানুহ বোৰে খোজে সিহঁতেও কিনিব বিচাৰে যোনটো বস্তু মই লওঁ ত মানে সিহঁতেও কিনিছে মোৰ পৰা বহুত বস্তু কিনিছে ব্ৰে পুৰা ভাল পাইছে কি মোৰ ফালৰ মানুহে কিনিছে, সেতৰ বেঞ্চৰ কথা গম গম পাইছে
সেইটোৱে ভালে আপোনাৰ মানে আপুনি মানে গ্ৰ' কৰি আছে ন
অ এতিয়া লাহে লাহে ভগৱানে দিছে আৰু কৰিছো। আৰু যেনে-তেনে, ভাল, আপুনিও ভাল কন্টেন্ট বনাব পাৰে, আপুনিও বনাব ভাল কণ্টেণ্ট, তেতিয়া আপুনি মানে, ডাঙৰ ট্ৰেভেল ইনফ্লোএঞ্চৰ বনিব নিব পাৰিব।
অ' বাকী মই চাই আছো, মোৰ মানে এজন আইডেল এজন হয় মানে, সিনতেও মানে কি কৰে, মানে ট্ৰেভেল ভ্লগ বনায় হা! মানে সিহঁতে অকলে নবনায়, বহুত জন আছে তিনি-চাৰিজন। যায়। মানে যেনেকে ভাবি লোৱা, লাডাখ গৈছে, নহলে তামিলনাডু গৈছে, কাশ্মীৰ গৈছে। মেঘালয় গৈছে, ছিক্কিম গৈছে, এইবিলাক মানে ইতে ব্লগত বনায়। কেনেকে গৈ আছো আমি, কিহত গৈ আছো? আমি ক'ত ক'ত ৰখি খাইছো, আমি কেনেকে থাকিছো ৰাতি। সিহঁতে ৰাতি কেন এ যে টেন্ট যে হয় যে, এনেকে বনাই ঘৰ সৰু ঘৰ এটা বনাই দিয়ে যে
অ'।
থাকিব পাৰি, সেই তাত সিহঁতে থাকে। মানে ট্ৰেকিং কৰে। পাৰত, ওপৰতল
সেইটোয়ে, এতিয়া তুমি অ' সেইটোৱে এতিয়া তুমি তোমাৰ আইডৰ পৰা ইনফ্লোৱেঞ্চ হৈছা ন? কিয় কাৰণে তুমি দেখি ভাল পাইছা। সেইটো মানুহটোৱে তোমাৰ আইডেলটোৰে ঘুৰিছে। তুমি জেগাবোৰ গম পাইছা, সিহঁতে কেনেকে থাকে। কি কৰিব লাগে, এতিয়া সিহঁতক অচ বনাইছে কাৰণে তুমি গম পাইছা ন? ত' সেইটোৱে এতিয়া, সেইটো ইমান ধুনীয়াকে তোমাক ইনফ্লুৱেঞ্চ কৰিছে, তুমিও এনেকা বেলেগ মানুহক তুমিও ইনফ্লুৱেঞ্চ কৰিব পাৰিবা। তুমি যদি ভালকে ভিডিঅ'জ বনোৱা।
সেইটোৱে কথাটো, এইটো অলপ
তুম
অ' সেইটোৱে দিয়া, ঠিক আছে। মই তোমাক পিছত ফোন কৰিম বাৰু কিবা কথা হ'লে ন?
অ' অ' দিয়া ঠিক আছে। ৰাখিছো দিয়া। অ' ঠিক আছে। অ'।